ক এ, এনেই আছ আও
অঁহ, অঁহ ভাত সাত চাত খালী?
খালো।
কিহেদি খালি?
আমাৰ আজি নিৰামিষ, আমি আজি নিৰামিষ খাইছো।
অ, ধৰ্ম পালন কৰা না নেলাগে।
অঁ, অলপ চলপ ধৰ্ম পালন কৰিব লাগে।
ধৰ্ম পালন কৰিলে ভাল।
অঁ স্বাস্থ্যৰ পক্ষেও ভাল।
অঁ
নিৰামিষ খাৱা তহত নাখাৱা? তোৰ নোখোৱা?
মা আমি এনে ৰবিবাৰে খাঙ। বাকী নিৰামিষ নহয় ৰ অকল ৰবিবাৰে।
অ
উম,
হয় বাকী।
বাকী আমাৰ চব দিনাই মাংস হেঙকাই কিবা কিবি চলে আৰু অ পিচত তুহাৰ ভাইটিতা ক'ত গে'ল,
আছে
অ খেলি আছে নেকি।
নাই ঘৰতে এ ভ এতিয়া সোমাল ক'তব গেল।
অ এ কালি খেলিবা চেলিবা অ পখি দাৰব যাবি ফিল্ডত,
যাম যাব লাগিব।
খালি এতিয়া আজি আবেলিও গৈছা নহ'লে আজি আবিলিও গৈছা।
যা নাই আজি পানী পৰিল না।
মই যোৱা নহ'ল এই বৰষুণো দিল আৰু গা টাও বেয়া লাগিছিল সেইকাৰণে নোগেলো আৰু
অ এনে মোৰো সেয়ে পানী পৰিল সেই কাৰণে নগলো আৰু
অঁ
সেইটাইতো,
কি মোৰ, হ'ব দে দিম দে অ,
উম,
বা,
দিনটাই কি কৰে দিনটা ভাল হ'লে তো যাম বৰষুণ দিলে আৰু বৰষুণ দিলে কত যোৱা হ'ব যোৱাই নহ'ব।
অ অ কালি কেনেকে যাৱা হ'ব বৰষুণ দিলে। অ
উম,
অ ই
কা
কালি যোৱাকালি।
অঁ যোৱাকালি।
অ বুধবাৰ,
অ উ যোৱা কালি বুধবাৰ। ফুৰবা এতিয়াতো ফুৰবা যাম ৰ এখনো বহুত টাইম আছে। না গৰমৰ বন্ধ দিলহে মাত্ৰ যাম, কেইদিনৰ পিছত অলপ উ পইচা পাতিৰ কি আছে না ন দিলে হয়ই যাম ৰ লাহে কৰি উম,
অ উই
উম
উম
এ কে এমচ্ ই ওৱান এক এক এ দা
ই
কি ভাইটিটো কিতাপ পঢ়ি আছে নে কি
অ এ অলপ চলপ কিতাপ পঢ় লাগে
অ দা ই
পিছত কা কি তুই ফুুৰবা গিছা কতবা
ই কোৱা যা নাই ই এ যাম ভাবছো ছিলো নেগেলো এ পানী পৰি থাকে দৈনিকে যাও কেনেকে উম দা
নেক্স তে
এ যে ই আৰ বামত দা অ চেম বাট অলপ পিছতে
উম অ ঘৰত কাইকে আছে তহাতৰ
আমাৰ আছে চাৰিজন
অ উম অ এতিয়া তোহাৰ দাদেকে নাযায় কালি ফিল্ডত
নাই আহিল ৰ ভাটিয়ে
অ উম আহ কালি ঠিক নাই কালি কৰ'বা ফুৰিব যাবা পাৰোঁ।
ক'ত যাবি?
এনে এনেতো মেঘালয় হিৰি চাইডত। ফুৰবা যাবা মন আছি চাং ক'ত যা কি হয় লগৰগিলা ক'তবা
অ।
হেত এটাই।
ডে কি অ আজ, হা?
চোৱা তা
চা।
অ।
চা খাছিও চা এই চা খাছিও
হাম। এ চাহ খালো অলপ এখন অলপ পিছত ভাতে খাম ভাত হৈছে আমাৰ ঘৰত।
কেন যাবা নাল
এ মাংস
মাংস বনাইছে নেকি?
হা?
মাংস বনাইছে?
অ ব্ৰইলাৰৰ মাংস। ব্ৰইলাৰৰ মাংস
এছ
উম। তে তোহাৰ কি আঞ্জা বনাইছে?
আমাৰ আমাৰ এই যে দালি।
যাবা, অ দালি।
অ।
দালি আৰু কিছু নাই অকল দাল?
অ দালি আৰে ভাজি।
উম। দে আজি ফুটবল খেলিবা গিছা?
অ ফুটবল খেলিব গিছিলো। ফিল্ডত নেগিলি কিয় আজি?
এ আজি কিবা গা গেলা বিষ হৈ আছিল কালি ফুটবল মেট খেলো। কালি খেলি কিনে কিবা আজি গা গিলা বিষ হৈছে কালি ঢেকা ঢেকী কৰি খেলছো না।
অ।
সেইকাৰণে নেগ'লোঁ আৰ। আজি চলি হৈছে ফিল্ডত?
আজি হোৱা নাই।
অ চলি হোৱা নাই আজি আৰু ক'ত হ'ব চলি বৰষুণ দি আছে না। সেইকাৰণে বেছি চলিব নাই।
কালি কালি এই মানুহ আহছিল না এইফালে আমাৰ এই গীৰ্জা ঘৰৰ ইফালে
অৱ।
হয় সেইফালৰ মানুহ বিলাক গৈছে ছয় জন।
অ।
আৰু আমাৰ কাষৰে একজন লোক
অৱ, অৱ।
নাই আৰু মানুহ নাই।
অহ মানুহ নাই আৰ। আৰু এইটো পুলিচ অলাটো গিছে নাই আমাৰ প্লাবন দাই। হা হেল্ল' হেল্ল', হেল্ল' হেল্ল' হেল্ল' হেল্ল' কি হ'ল প্লাবন দাই গিছে আজি ফিল্ডত? না যোৱা নাই? হেল্ল'